হেল্ল,
কি কৰি আছে।
হেল্ল,
কি কৰি আছা।
এ বহি আছো কি কৰিম, বাহিৰতে বহি আছো। গৰম যে, মিঠা এটা খাই লৈ বহি বহি আ আকৌ মোৰ ছোৱালীজনী হা
চাহ কিহেৰে খালা।
অ ছোৱালীজনী আমাৰ দেউতাক ঘৰত গৈছিল যে। তেতিয়া কঁঠাল অলপমান দি পঠালে তাৰপিছত আকৌ। এই পিঠা অলপমান তেল পিঠা কেইটামান বনাই দি পঠালে, সেই দি চাহ খলো। গাখীৰ গাখীৰ চাহ বনাই খালো।
হয়।
বহুদিনৰ মৰত খাইছো, গাখীৰ চাহ এনে গেছ উঠে যে সেইটো কাৰণে খাব নোৱাৰো। আজিহে সেয়া গাখীৰ চাহ অকমান বনাই খালো তেল পিঠা কিটা দেখা পায়। খাব পোৱা নাই দিয়া। সেইকাৰণে গাখীৰ চাহ অকনমান বনাই খালো, অ, তুমি কি কৰি আছা?
মই আলহী আহিছে মহা আহিছে যে।
হয়।
চাহ বনাই দিছো পিঠা তেল পিঠা, বনালো জেং পিঠা মাহী চিভিলত আছে খবৰ ল'ব গৈছিল, পোন্ধৰ দিন থাকিব লাগে বোলে
হয় নেকি, বেমাৰ হৈ আছে মানে।
মাহী তেওঁ নহয় মানে সিহঁতৰ সৰু পোৱালি এটা আছে যে দুব দেৰ বছৰ হৈছে তাৰ।
হয়, অ, কি জ্বৰ হৈছে নেকি।
জ্বৰ নহয় দুৰ্বল, বহি থকা জেগাতে পৰি যায়।
হয়।
পৰি যায় যে সেইটো কাৰণে চিভিলত ৰাখিছে পোন্ধৰ দিন ৰাখিছে আজি। পাঁচ দিন আৰু দহ দিন ৰাখিব।
গৰমত ইমান গৰমতচোন একদম অসুবিধাই হ'ব সৰু ল'ৰা ছোৱালী লৈ।
উম, গৰমত অসুবিধা হয় অসুবিধা হ'লে উপায় নাই আৰু চুলি ভাল কৰিব লাগিব।
হয় খোৱা বোৱা নহ'লে তোমালোকক ঘৰ পৰা দি আছা নে তাৰ পৰাা তোমাৰ আইতাই বনাই দিছে।
আইতাই বনাই দিয়া না চিফিলৰ পৰা ফেৰি পাইছে চো
অ, চিভিলৰ পৰা বেমাৰীটো খে দিব লগত থকাটোক দিয়ে জানো চিভিলৰ পৰা।
অ, দিয়ে মাক হক দিয়ে বোলে অ, বাৰটা বাজিত নে। দছটা বাজি ভাত দিয়, ৰাতিপুৱা চেলাইছ আৰু। কণী চনি এনে কিবা কিবি দি, ব্ৰেকফাষ্টটো দিয়ে আৰু।
হয় নেকি অ,
আকৌ দহটা বজাত ভাত দিয়ে দিনে দুশ কে সোমাই দিয়ে একাত
অ, বাপ দেবা আহ কি শুনিছো নাজানো নাজানো নহয়, এতিয়াহে শুনিছো অ, চিভিলত থাকিলেও। বিশ্বাস ম দিয়
ৰাখিলে পইচা সোমাই দিয়ে আৰু
অ হয় গম নাপাও নহয় আহ চিবিলৰ পৰা আগতে সেই যিজন বেমাৰী সজনক সে দিয়ে খাব ম হেৰি ভাল জ নহ মিয়ে নহয় খ
এতিয়া মানে চানেিয়ে সে যিবিলাক শিশু পুষ্টিৰ কাৰণে থাকে সেইবিলাকক দিয়ে আৰু
অ অ সেইটো কাৰণে দিয়ে চাগে ত কেঁচুৱ টো ডাঙৰ হোৱা নাই যে সেইটো কাৰণে মাককো খাবৰ দিয়ে খে
মাকৰ মাকে চল দেখাব পাৰিব
সেইটো কাৰণে কৈ আছে আৰু ৰাতিয় হলে নেটৱৰ্কটো বেয়া দিয়ে গম পাইছনে নাই